হেল্ল', মই তাচ কেইটা বহাব লগীয়া হ'ল অথনি এটা এনেই লৈ ল'লে। জিৰ' মিনিটত।
আ, এইটো ফোনটো দেখোন হেৰিয়ে কৈ ছে এইটো কি অ চাৰভাৰ বেয়া বুলি এনেকে কিবা দেখাইছে
এ নহয় এতিয়া ভাল হ'ল চাগে
অ হা অ
এ মই হেৰি বিহপুৰীয়া কণ্টলৰুমৰ মানুহ এজন পাইছিলো আজি সেইজনেও কৈছিলে যে উ মানে সেজনে কৈ ছে ইমান ভালকে নাজানো তুমি যিটো শুনিছা আমি সেইটোয়ে শুনিছো তেনেকে বুলি কৈছে যেনিবা
অ
তাপা মই কথাটো প্ৰাঞ্জল দাক সুধোলুঙ অ কলো আও মই বোলো আমাৰ কিব এক্সপ্ৰীয়েন চাৰ্টিফেট বা কিবা দি পেলাই হে কৰি দিব পাৰি নেকি আপুনি চাবচোন তাপা কৈছে নহয় এইবোৰ ইমান মই বোলো সহায়ক বা কিবা হেৰিয়ত পুষ্টত তাৰ পিছত এ নহয় এইবোৰ ইমান সহজ নহয় তেনেকে বুলি কলে
অঁ
তাৰ পিছত লাইন চাইন কাটিব যাব লাগে যে সেই তেনেকুৱা মই তেনেকুৱা হলেও হ'ব মানে সেইটো নো- ক'লো তেনেকুৱা হ'লেও হ'ব বুলি।
অঁ
তাপা তেনেকেই ক'লে তাপা মই বোলো সেই আমাৰ ইয়াত মিটাৰ ৰিডাৰ এটা আছিলে সি কৈছে ছমাহৰ পিছত তোমাৰ যাম আৰু জইন কৰিবলৈ তেনেকে কৈছে কেলে তেনেকে মই বোলো জানো সি বোলে কিবা নিযু কিবা চাইত ছে ইয়াত নহয় বোলে তেনেকে বুলি কৈছে মই বোলো আমি ভয়ো খাইছো। নহয় বোলো আমাৰ আকৌ হব বুলি।
অঁ
তেনেকে বুলি কৈছো মই।
ঘৰত কি কৈছে ভয় কৰিব নালাগে বুলি কৈছে নেকি
এ নহয় বুলি ক'লে আৰু তহঁতে ভয় কৰিব নালাগে বুলি কোৱা নাই এ নহয় সেইবোৰ নতুন বিলাকত। তেনেকে বুলি কৈছে।
অঁ কেইবছৰ কাৰণে এগ্ৰিমেণ্ট আছে এইটো কৈছে নাই কেইবছৰ কাৰণে এগ্ৰিমেণ্ট আছে।
নাই এইবোৰ নকয় নহয় ক'ত কব।
অঁ
হয়ো সেইবোৰ কন্ট্ৰল ৰুম এ এইটো কি কয় কেনেকে- ইমান সোপাহ মানুহ কেনেকে আঁতৰাব।
উম এতিয়াও ধেৰ হৈ আছে নহয়, আৰম্ভ হোৱা নাই নহয় বহুত কেইটা।
অঁ অঁ সেইবিলাকতে দিয়ক।
উম এ হামতি কন্ট্ৰল ৰুমৰ নাম্বাৰটো আছিলে এদিন লৈ পিনে ফোন কৰিব লাগিছিলে।
কেলে কেলে।
তাত কি কাহিনী কেনেকুৱা প্ৰচেছ কি কথা সেইবোৰ।
এ এ চব নতুন লৰা হেবিলাকহে সোমাইছে তাত এনেকে- সেনেকুৱা ল'ৰা বিলাকে সোমাইছে তাত।
অঁ এনেকুৱা ল'ৰাবিলাকে সোমাইছে অঁ। জানো মই গম পোৱা নাই কেনেকুৱা সোমাইছে কি কথা।
খুব ফোন বাজি আছে।
এ মোয়ে ফোন বাজি আছে হেৰিয়ে ঘৰৰ পৰা কৰি আছে।
অঁ তাকে আজি পোট- পুতুল দা আহিছিলে ৰাতিপুৱা খবৰ ল'বলৈ পুতুলদা পাই গৈছিল খবৰ ল'বলে।
অঁ লাকৌক পইচা কিবা এটা দিবলৈ আছেনি?
নশ টকা এটা দিবলৈ আছে। সেই এদিন নিবলৈ মাতিছিলো সেইদিনা নাহিলে আও তাৰ পৰা মইয়ো খৰচ কৰি দিলো। উ
একদম কৈছে মইয়ো প্ৰব্লেম এটা হৈছে, ৰাতিপুৱা এদিন কৈছিলে যাব নোৱাৰিলো। এতিয়াবা সি কি কয়।
তাপা কাপোৰ দিয়া নাই সেনেকে বুলি ক'লে।
অঁ, মোক এদিন ফোন কৰিছিলে কৈছে যে হ'ব দে মই কথা পাতিম। যোনদিনা মাতিছিলে সেইদিনা নাহিলে এতিয়া দুদিনমান ৰব লাগিব আপুনি।
উম।
তেনেকে বুলি কলো।
উম।
আকৌ ৰাতি ইয়াত, আকৌ বেজি লব যাব লাগিব ভৰালিহঁতৰ ঘৰলে, ভৰালিকে দি দিবলৈ ক'ব লাগিব আৰু ৰাতি বেজি দি।
ভাইদা ওচলে যা আক।
এ ৰাতি দছটা বজাত ক'ত ভাইতদাই দৰ্জা খুলি দিব।
ভাইতদাই এঘাৰ বাৰটা লাগে নোশুৱে, নাম্বাৰটো লৈ ল।
নিদিয়ে চাগে, দি দিব জানো?
সেই ভাইতদা এনেই দি দিব, তাতকে হেৰি কৰা আক চাও বাইদেউ ওচৰলে যা।
ৰাতি দছটাত।
অ, চাও বাইদেউ আও গান্ধীয়ে দেখোন ম মৰ চাও বাইদেউৰ ওচৰত লওঁগে, তাৰ পৰা আকৌ ভাইতদাৰ ওচৰত লওঁগে, যতে ততে লৈ থাকো।
মই ৰাতিৰ কথা কৈছো ৰাতি ৰাতি।
ৰাতি?
উম ৰাতি দছটাত, দিনৰ দছটাত নহয়।
ৰাতি দছটাতে তাকে চিনছটো ভাইটিদা পা ললে ভাইতদাই দছটা বজাত বেজি এটা দিব আছে বুলি এনেও ভাইটিদাক কৈহে, এঘাৰ বজাত সিহঁতক কত ইমান সোনকালে হোৱা দেখিছো তই আজিলৈকে। সিহঁতি দশটা বজাত টোপনি যাব নেকি বাও। এতিয়া দোকানৰ পৰা পোৱা দোকানৰ পৰা পাই পোৱালে মেলিলে সিহঁতে চাহ তা খোৱালে সিহঁতৰ নটা মান বাজে, তাৰ পৰা ভাত পানী খোৱা হলে এতিয়া পঢ়িবলৈ আছে ল'ৰাটো ডাঙৰ হৈ আহিছে, তাই ইমান সোনকালে শুব নেকি এহেতি।
কাইলৈ পৰা হেৰিকে লব পৰা হব, আজি ভৰালিক ফোন কৰিছিলো সি হব বুলি ক'লে। আহিবি মই বেজ- জি দি দিম বুলি।
ভাইটি দা তাওব, ভাইটি দা তা পা যদি চিনছটো লৈ যাওঁ তই
চিঞ্জবো মেডিকেলৰ পৰা দি পঠিযাইছে।
অ মেটৰ পাতি পঠাইছে নি হ'লোও দছ টকাহে ল'ব।
দছ টকাতটো ডাঙৰ কথা নহয় মই আকৌ প্ৰথমতে নাভাবিলো আকৌ ইমান ৰাতি বোলো আকৌ ভাইটিদাই দি দিব নে নিদিয়ে।
হয় নাই ভাইটি দাই দিব ভাইটি দাই তেনেকুৱা নকৰে। ত দিনত দিনতে পাতি থব লাগিব, তেতিয়াহে।
তাকে, আজি তাতে লও, কাইলৰ পৰা ৰাতিপুৱা আঠটা বজাতে লম। তা পা আহ আকৌ আবেলি সময়ত লম, ৰাতিপুৱা দয়ানন্দ ওচৰতে লম বুলি ক'লো।
আহ।
ৰাতিপুৱা সদায় গৈ দয়ানন্দৰ ওচৰতে বেজিটো লমগে ৰাতিপুৱা, দুপ- পৰীয়া আকৌ কাৰবাৰ ওচৰত লম আও।
হয়।
মন মণ্ডল আহিলে নাই?
মন্দল নাই অহা। মই গেটত তলা মাৰিবলৈ ক'লে তাৰপৰা সি দেৰি হ'ব বুলি ক'লে অলপ মাংস লৈ আহিম বুলি ক'লে।
অ হিহাতি যে ইমান যে ওস্তাদি সুদাই থাকে এ পি দি চি চিয়েলৰ মানুহ আমুক হে তামুক হে সিহঁতিয়ে, এতিয়া সোমাই সোমোৱা নাই এ পি ডি চি এলত। সিহঁতৰ নিজৰে চাকৰি হোৱা নাই।
হে তই সেইটো সেই মই সেইদিনাখন মিটিংখনত মই যিটো বুজি পাইছো মই গম পালো মানে এটা মিটিং খনত কি কৈছে কিমান দিন হল খাটি থকা বুলি কৈছে এ পি দি চি এলত।
অ।
তাৰ পা সিহঁতি কৈছে এ এটা ষোল্ল চনৰ পৰাই খাতিছে। এটা ওঠৰ চনৰ পৰা খাটিছে তেনেকুৱা বিশ চনৰ পৰা মানে হিহতৰ এ পি ডি চি এলৰ যিটো সিহঁতি কাম কৰি থাকে সেইটো সিহঁতৰ পাৰমানেণ্ট হ'ব চাগে,
সেইটোৱে সেইটো পাৰমানেণ্টটো মানে এই মইনাই কোৱা নিচিনা মইনাৰ, যি যিটো হৈছে গুলুকদায় কোৱা নিচিনাই কি নাইনটি ছিক্স ডেইজ নে, কি তেনেকে কিবা এটা থাকে ওলাই যা বুলি ক'লে ওলাই যাব লাগিব,
অ সেইটোৱে মানে সেইটো সিহঁতৰ, এ ৰাতি হওক দিনত হওক নন ষ্টপ যে এতিয়া যে মামায় যে কৈ আছে যে কাৰেণ্টটো তেইশ ঘন্টা কিমান দিব লাগিব বুলি। এ ৰাতিও কিবা এটা হলে যে দৌৰিব লাগিব সেই কাৰণে সিহঁতক ৰখাই আছে সম্ভৱত।
উম আৰু এইটো সিহঁত যে অধি মিটিং যে হৈছে সিহেত মিট- টিঙ নহয় এইটো নি নিউজে চিউজে দিছে এ পি ডি চি এলৰ অধিৱেশন যেনেকে, স্কুলৰ অধিৱেশন পাতে তেনেকুৱা অধিৱেশন হে,
এনেই
তাত সিহঁতৰ কিবা দাবী চাবি থাকিলে মুখ্যমন্ত্ৰীক দিব পাৰিব আৰু বোলে আমাৰ পষ্ট কেইটা পাৰ্মমানেণ্ট কৰি দিয়ক বুলি,
হয়
আমাৰ চাকৰি কেইটা দিয়ক বুলি সেইটো কৰিব পাৰিব বে সিহঁতি ইনেই ওস্তাদি চোতাই থাকে মই গম পাও ন এতিয়া বুজি পালো আৰু,
উ মই সেইটো মই সেদিনা আইডিয়া কৰিছো মানে তাত মানুহ আহিছেতো মানুহ আহি পিনে সিহঁতক কৈছে যে কিমান দিন হ'ল,
অ
কিমান দিন হল মানে মই আইদিয়া মানে সেইটোতহে এইটোত তেতিয়া কিমান দিন হল বুলি এইটো কথাটো সোধা নাই সিহঁতৰ মানে ধৰ, এতিয়া কন্ট্ৰল ৰুমটোৰ, লৰাকেইটা গোটেইকেইটা গোট খাবলে জেগাটো, অলপ হেৰি যে মানে হবৈ কাৰণে সুবিধা নহয় জানো?
অ
সেইকাৰণে সিহঁতক তেনেকে কৈ আছে আকৌ
সেইটোৱে সিহত কেইটাক এতিয়া এ সিহঁতকেইটা পাৰমানেণ্ট হলেও মানে সিহঁতে তাতো ডিউটি কৰিব লাগিব সেই একেটা দৰমহাতে চাগে নাই সিহঁতক সে টো নিদিব চাগে যদি প্ৰাঞ্জল দাই সেইটো কৰি থাকে সিহঁক বেলেগ কণ্ট্ৰল ৰুমত নি দি দিব, এ তাতো কৰিব লাগিব তেতিয়া বেলেগতো কৰিব লাগিব বেলেগ কামো কৰিব লাগিব,
উম উম
সেইটোৱে কথা, জৌ হৌগা হৌগা দেখা যায়েগা কি হয়,
অঁ
চাই লও
উম
তাৰপিছত ওলাব নহয় কি হয় কি নহয়
উম যি হলেও আমি দুইটাই যাম ন অফিচলে যাম আমি ক'ম যে আমিও হ'ল এতিয়া খেত টো আৰম্ভ হোৱাৰ পৰা আমি দুবছৰ তাতে খাটিয়ে আছো
অ
কি আমাৰ কি একো ভেলু নাই নিকি আমি কি দুবছৰ খাতি আছো আমাৰ একো ভেলু নাই নিকি আমিতো দুবছৰ হ ঠাইত থকা আৰম্ভণি বা আমি সেই তাতে লাগিয়ে আছো লাগিয়ে আছো বুলি ক'ম ন আমি
অ
আৰু গোলুক দাই আমাক অলপ চাপৰ্ট দি দিলে আউ কাহিনীটো হেৰিয়ে হৈ যাব ভালে হৈ যাব
এদিন গৈ পেলাই কথা পাতি আহো নেকি জে ই লগত বা এছ টি লগত
অ
যে কথাটো কেনেকুৱা কি কথা এইবিলাক বেলেগে লৈ ল'ব নেকি বা কিবা
অ
আমি থাকিবলৈ পাম নে নেপাম?
ত কবি আমি বোলো ঘৰৰ ওচৰত আমি দুটা আছো আমি দুটা বোলো আজি ইয়াত আৰম্ভ হোৱা পৰা আমি বোলো প্ৰত্যেকটো মুহৰ্ততে তাতে লাগিয়েই আছো আৰু তাত লাগি থকা আমি চিকৰটিও তাতেই কৰিলো একবছৰ তাৰ পিছত এইটো কৰিলো আমি একবছৰ
সেনেকে ক'ব লাগিব মানে কথাবিলাক ভালকে ক'ব লাগিব এদিন দুইতাই অফিচলৈ গৈ পিনে লগ কৰিমগে
ওলাবি এদিন যাম
উম এদিন গৈ ধুনীয়াকৈ লগ কৰি কথাবিলাক হু
গুলুকদা থাকোতে যাব লাগে।
গুলোক দা থাকোতে ন গুলোক দাক কম বোলো গুলোক দা আপুনি থাকিলে এদিন অফিচত আমি যাম। তাহাঁত লগত আমি এনেক চিনাকি হ'ম
তাৰ পৰা পাৰিলে আমি এই মণ্ডল হেতি যিটো কৰি আছে
অ
আমি পাৰিলে গুলোক দাৰ লগত এই তেনেকে সহায় সহযোগ কৰিম মই কম ব খুতাটো, উঠিব পাৰোঁ কিবা কৰিব পাৰোঁ খুটাত উঠি মেলি লগাবলৈ কাৰেণ্ট চব ফিটিং কৰি দিম আমি গুলোকদাৰ লগত, তেনেকে কেইদিনমান যোৱা প্লেনটো পাতি দিব পাৰিব লাগিব।
অ অ অ
আমি মই ইয়াৰ পৰা গৈ পিনে আমি সেই মাথাটো মাৰিবই লাগিব যাতে আমি গুলোকদাক কাম গুলোকদা বোলো আপোনাৰ, আমাকো লগ ধৰি ক'বাত কিবা এ হ'লে কিবা এটা কৰি পেল আমাকো বস্তু দেখাই দিয়ক আমি আপোনাৰ লগত সহায় সহযোগ কৰি থাকিম।
অঁ
অ ধৰক আমাক তো তেনেকে ক'লে কিবা এটাতো এনো গুলোকদাই উলিয়াই দিব পাৰিবই আমাক এক্সট্ৰাকে।
উম্।
গুলোক দাৰ লগত কথাটো তেনেকে পাতিব লাগিব।
মই তো এতিয়া পি এফ চি এফ হেৰি তোৰ পি এফ হোমাইছে নাই?
আজি কিবা মোৰ আজি এটকাটাহে সোমাইছিলে প্ৰথম পি এফটো সোমোৱা নাই।
মোক কি হ'ল আৰু মোৰ পি এফো নোকোমাই কিবাও নোসোমাই
এ পি এফৰ কি হ'ল মোৰ পি এফ অ উইড'ল কৰিলোঁ পি এফ' আজিলৈকে মোৰ দেখোন উইড'ল কৰা দুদিনৰ পাছৰ পৰাই চাৰ্ভাৰ বেয়া চাৰ্ভাৰ বেয়া চাৰ্ভাৰ বেয়া আজিলৈকে চাৰ্ভাৰ বেয়া মই যোৱাবাৰ ইয়ালৈ আহো পিনে পি এফৰ পইচা সোমাব বুলি আহিছিলো।
অ
পি এফ পইচা নোহোমালে তেতিয়াৰ পৰা চাৰ্ভাৰ বেয়া চাৰ্ভাৰ বেয়া এতিয়ালৈকে চাৰ্ভাৰ বেয়াই হৈ আছে, ভাল হবলে দেখাই নাই।
মোৰ ভাগৰহে কি হ'ল জানো? মোৰ ভাগৰ নোসোমোৱাই হ'ল।
হো
মোৰ ভাগৰ যে এটকাও নোসোমোৱা হ'ল।
জানো এতিয়া তোৰনো কেলেই নোসোমোৱা হ'ল আও।
কি হয়?
মোৰটো দেখাইছে কম্পিউটাৰ যে তিনি হাজাৰ এটা উলিয়াব পৰা বুলি দেখাইছে, কিন্তু এতিয়া ওলাই নে নোলাই? ওলাব বুলি দেখাইছে আকৌ উদ্যও কৰিছোঁ নহয় মোৰ লগত কাগজ খনো আছে উদ্যও কৰা তাৰ পৰা এতিয়া চাৰ্ভাৰ টো বেয়া হৈ আছে, আজি বহুত দিন হল চাৰ্ভাৰ বেয়া হৈ থকা।
উ জানো কি হৈ আছে।
তাকে হে অ। চাৰ্ভাৰটো কি প্ৰব্লেম হৈ আছে আও এতিয়া ভগৱানে জানিব।
তোৰ কি তাৰিখলেকে আছে ডিউটি?
মই, আমাৰ ডিউটি লিষ্টখন সেয়াই থাকিলে মোৰ লগত ডিউটি লিষ্টখন নাই। হ'লো বাৰ তাৰিখে ৰাতিপুৱা যাম আও।
অ মোৰ মানছে মান নেক্সট ডিউটি মাৰি দিয়ে নিদিয়ে জানো তাক কৈছিলো, সি অহা মাহতহে মাৰি দিম বুলি কৈছে।
অ অহা মাহত হ'লেও জুন মাহত হলে মৰাবি এইবোৰ এৰি নিদিবি।
অহা মাহত মাৰিম, মই বোলো নহ'লে পই তাকে দি দিয়া দুহেজাৰ সি কৈছে মোৰ ই এম আইয় কাটে বোলে কিমান। মোৰ হাতত পইচাই নাথাকে তেনেকে বুলি কৈছে মই একো কোৱা নাই।